থং
হেল্লো'?
অঁ হেল্লো?
কি কৰি আছা?
আছো এনেই।
ভাত খালি?
লোপাতী উপৰ পাতি এই মাত্ৰ খাই উঠিলো, তোমাৰ খাল নে নাই তোমালোকে?
নাই খওৱা খামহে এতিয়া। ব্যস্ত আছা নেকি? এনেই কথা পাতি লো হয় অলপ, বহুত দিন কথা পতা নাই আৰু ফোনো কৰা নাই খবৰ খাতিও নাই।
ব্যস্তটো বাৰু বৰ্তমান অলপো নাই, তুমি যদি ক ব্যস্ত নাই বাৰু। দে বাৰু কথা পাতিম দে একো নাই।
অঁ ইতাতো চাহ খাই ভাল পা ন নাপা?
খাওঁ মাজে মাজে, ইমানও মানে চাহ প্ৰেমী নহয় মই বাৰু।
কিয়া নহয়? চাহ প্ৰেমী হ'বা লাগে।
হয় বাৰু, খাও এনেকুৱা নহয় যে মানে চাহ নহলে মই থাকিব নোৱাৰো, কিন্তু হলেওঁ এনেকুৱও নহয় যে মই চাহ বেয়া পাওঁ। খাওঁ খাওঁ খাব লাগে খাওঁ আৰু।
অঁ, অঁ। কিবা এতিয়াতো অসমৰ মানে যিবিলাক চাহ উদ্যোগ আমাৰতো একদম মানে ইণ্ডিয়া নহয় বাৰু বাহিৰতো ফেমাচ হয়, বিখ্যাত হয় বিশ্ববিখ্যাত অসমৰ চাহটো।
উম।
মানে বৰ্তমান সময়ত এ এ চাহৰ মানে আমাৰ এতিয়া ৰাজ্যখনৰ কাৰণে মানে চাহটোৱে মানে পৰিচয় নহয়, এইটো এটা ৰাজ্যৰ অৰ্থনীতি ই ভাগতো মানে বহুতখিনি আগবাঢ়িছে দ্ৰুতগতিত, বা বহুত লাখ লাখ মানহ, অঁ হেল্ল'?
হেল্ল'?
হেল্ল' শুনা পাইছা?
হেল্ল'
হেল্ল' শুনা পাইছা।
হেল্ল' হেল্ল'
হেল্ল' শুনা পাইছা।
হেল্ল'
শুনা পাইছা নাই।
হেল্ল' হেল্ল' হেল্ল' হেল্ল' মাইক টেষ্টিং হেল্ল।
হেল্ল' শুনা পাইছা নে নাই। হেল্ল' শুনা পাইছা।
হেল্ল' হেল্ল' শুনা পাইছা নে নাই।
এতিয়া পাইছো।
হেল্ল' শুনা পাইছা।
হেল্ল'
হেল্ল'